আ শুনি কি কৰিছ?
মই এই ঘৰতে
অ' ভাত-চাত খালি নাই? উম, কিহে খালি? খালোঁ - খালোঁ - খালোঁ।
ভাত, আলু পিটিকা -আলু পিটিকা।
তেতিয়া ওলাই মেলি যোৱা নাই নি?
ওলাই মেলি যাম আৰু অকমান লাহে -লাহে গা ধুব আছে।
উম। যাম আৰু সন্ধিয়া লগ পাম।
সন্ধিয়া লগ পাম বাৰু,।
উম, সন্ধিয়ালে হৈ যাবতো বাৰু।
কি কৈছে?
সন্ধিয়ালৈ বোলো হৈ যাব বোলোতো।
সন্ধিয়া হৈ যাব অ'।
এইয়া কলেজটো খতমেই আৰু স্কুল
কলেজ খটম, ইস্কুলো খটম।
উম। বাকী এ এতিয়া এ কি কৰিবি এতিয়া?
এতিয়া জানো কি কৰোঁ। স্নাতকটো শেষে হ'ল।
উম।
প্ৰয়োজনীয়তা তলত উল্লেখ কৰা।
অ',
তাৰপিছত এতিয়া কি -কি কৰিম বুলি ভাবিছা পিছলে
পিছলে মই ব্যৱসায় কৰিম বুলি ভাবিছোঁ।
ব্যৱসায় কৰিবা ন'?
উম ভাল ব্যৱসায় এটা মাথা মাৰি আছো কিন্তু হয় নে নহয়।
এই খেতি কৰিব পৰা যায় কিন্তু সেই খেতি।
খেতি। কোৰ মাৰিম নেকি?
কোৰ মাৰিম। তাতে কি বুলি কয়, গৰুৰ গোবৰটো ব্যৱহাৰ কৰি এটা ইন্ধন বনাব পৰা যায়।
অহ
সেই জুন্ধু আমি ৰন্ধা- বঢ়া কামত আমি ব্যৱহাৰ কৰিব পাৰো।
কথাটো ভাবি চাবচোন গৰু গোবৰৰ লগত যে বনাইযে এইটো।
অহ - অহ
সেই ধনটো কেনেকে বনাব পাৰি?
বহুত কাম কৰিব লাগিব এটো।
কামটো কৰিব লাগিব।
উম
উম তাৰপিছত মজত মজ- মজলীয়া উত্তৰ- প্ৰশ্নসমূহ।
কি প্ৰশ্ন?
নৰসিংহ ৰাওৰ নেতৃত্বত ভাৰতত চৰকাৰে এক ন নতুন উদ্যোগত নীতি ঘোষণা কৰিছিল?
অহ
গম পাইছা?
কি নীতি ঘোষণা কৰিছিলে?
মই কৈ আছো ই আছিল এক উদ্যানৈন্তিক উদ্যোগ নীতি।
অ'।
এই উদ্যোগ নীতিত প্ৰধান উদ্দেশ্য আছিল ভাৰতীয় ঔদ্যোগিক, অৰ্থনৈতিক
তাৰপিছত আপোনাৰ কি বুলি কয়, তামোল।
উম
তামোল- পাণ, চুন- চাধা
তামোল-পাণ চুন্দাল আৰু চাধাও আছিলে মানে।
জানা আছিল। সেইটো হয়। সেইটো এটা উদ্যোগিক নীতিৰ প্ৰধান বৈশিষ্ট্য আছিল।
অহ
হা। ঊনৈশ একানব্বৈ চনত উদ্যোগিক নীতিত কেইটামান নিৰ্দিষ্ট উদ্যোগৰ বাহিৰে ৰাজহুৱা খণ্ডৰ বাবে সংৰক্ষিত হৈছিল। গম পাইছা?
বাকী এতিয়া কি বুলি ভাবিছে, এই যে উদ্য- উদ্যোগিক নীতি- নীতি কথাটো ক'লো, এতিয়া তুমি কি ভাবিছা তাৰপা?
তাপা
তামোল -পাণ, চাধাৰ পৰা আমি কি কৰিব পাওঁ এতিয়া আমি কোৱা?
মই ভালকে লাস্তৰখন শুনিলোৱে নহয়।
লাস্তৰখন নুখোলি নাই?
পাণ বনাও?
আৰু
তাৰ পৰা আমি পাণ- লাষ্টৰকণ নুশুনিলো। উম মুখত ভৰাই থব পাৰোঁ।
অঁ।
অঁ চাদা মলি মুখত ভৰাই থব পাৰি ন।
অ' ক, উম।
আজিকালি ল'ৰা-ছোৱালীবিলাকে যে তামোল-পাণ নোখোৱা হৈছে। পাণ খুন্দি খাই এইটো আগৰ দিনত আমাৰ ককা আইতাহঁতে খাইছিলে। পাণটো।
ছো
তাৰ পিছত, জাতীয় আয়লৈ বৰঙণি।
উম।
হা কুটিৰ আৰু ক্ষুদ্ৰ উদ্যোগসমূহত জাতীয় আইলৈ। হে হে।
উম।
পত্তাই খায়। হা এই উদ্যোগসমূহত উৎপাদনৰ পৰিমান। হা চাৰিশ কোটিৰ পৰা ঊনৈছশ। টি পৰিমাণ হ'ব পাৰে। কোটি আৰু শুদ্ধ ঔদ্যোগিক দ্ৰব্য সামগ্ৰী। উম বিদেশলৈ ৰপ্তানি কৰা। ভাৰততে যথে- যথেষ্ট বৈদশিক মুদ্ৰা অৰ্জন কৰা আছে। অঁ এটো চাৰিশ কোটি লৈকে এটো। তামোল-পাণ বিজনেছ কৰিব- তামোল-পাণ ব্যৱসায় কৰিব পাৰি যায়- পৰা যায়।
উম।
হা। ভাৰতৰ কৃষিখণ্ড এতিয়া যে আমাৰ খেতি বাতি। খেতিয এতিয়াতো পানী হৈ গৈছে চবফালে চাৰিওফালে। তাপিছত এইটো এতিয়া খেতি মাটিটোৰ কথা কৈছো মই।
উম।
উম, ভাৰতত কৃষি নিম্ন উৎপাদিকা শক্তিৰ এক অন্যতম কাৰণ হৈছে জন। সংখ্যাৰ তুলনাত সীমিত কৃষিভূমি, মানে এতিয়া যে আমাৰ ভাৰত তৰ যিখিনি মানুহ আছে, মানুহৰ সংখ্যাটো ভাৰতত বাঢ়ি গৈছে। এতিয়া খেতিৰ সংখ্যা কমি গৈছে, সেইটো কাৰণে খাবলৈ নোপোৱা হৈছে। খাদ্যৰ পৰিমাণ কমি গৈছে, দিন- দিনক দিনে।
অঁ।
এতিয়া আমি খেতি কৰিব লাগে সকলোৱে। অ' খেতি কৰিব লাগে। এ দৰিদ্ৰতা, দুখীয়া হৈছে মানুহবিলাক। ভাৰতৰ অধিকাংশ কৃষক দৰিদ্ৰ। সীমাৰেখাৰ তলত বসবাস কৰে। এতিয়া বহুতো মানুহেযে খেতিয়ক আছে, বহুতো দুখ খীয়া ঘৰৰ আছে। বহুত দুখ- খেতিয়ক মানে দুখীয়া বুলি কয়। এ আৰু গণ্য কৰে। হে। তাৰ পিছত। কি বুলি কয় এই ভাৰতৰ কৃষি ব্যৱস্থা। এতিয়াও মৌচুমী বৰষুণৰ ওপৰত নিৰ্ভৰশীল বৰষুণ হলেহে খেতি বাতি কৰিব পৰা যায়। হয় নহয়? হেল্ল'? শুনিছানে? ভাৰতৰ কৃষি ব্যৱস্থাই এতিয়াও মৌচুমী বতাহৰ ওপৰত নিৰ্ভৰ কৰে দেশৰ মুঠ শস্য ক্ষেত্ৰত মাত্ৰ তেত্ৰিশ শতাংশহে পানী যোগানৰ ব্যৱস্থা আছে। কৃষি গৱেষণাত অতি প্ৰয়োজনীয়। কিন্তু, ভাৰতত প্ৰয়োজনীয় কৃষি গৱেষণাৰ অভাৱ। এই ভাৰতত যে আমাৰ কৃষি গৱেষণাবিলাক যে অভাৱ হৈ আছে এতিয়া তাৰ বিষয়ে কিবা কবা নেকি?
শুনিছা? ভাৰতত ভাৰতৰ অধিকাংশ কৃষকে দৰিদ্ৰতা সীমাৰেখা তলত বসবাস কৰে। এতিয়া তুমি কি বুলি ভাবা এই দৰিদ্ৰতা দৰিদ্ৰতা সমূহ?
বৰষুণ নহলে কত খেতি কৰিব পাৰিবি।
সেইটোত বৰষুণ- বৰষুণ হৈছে তিনি প্ৰকাৰৰ। বৰষুণ হৈছে তিনি প্ৰকাৰৰ। শুনি আছো শুনিছ? শুনিছনে বৰষুণ হৈছে তিনি প্ৰকাৰৰ কিন- কিনিয়া বৰষুণ। নাই কিন -কিনিয়া বৰষুণ। তাৰপিছত আহিব অলপ ডাঙৰকে নহয় অলপ মাজু বৰ অলপ হৈ হৈছি দা এটা হৈছে শিল বৰষুণ এটা প্ৰকাণ্ড বৰষুণ, এটা দবা পিঠা বৰষুণ
এইবিলাক
এইটো এটা বৰষুণৰ ভাগ।
উম,, কল কল কল কল এবিধ ফল। কল খালে গাত হয় হাতীৰ সমান বল।
ভালকে
কি কৈদা?
হয়।
আধুনিক প্ৰযুক্তি ব্যৱস্থা। ভাৰতত কৃষিৰ উন্নয়নৰ বাবে হয়।
আমাৰ কল খালে? হেৰি, অহ, নানা